অঁ, বন্ধু।
কি কৰিছা বন্ধু?
এ আছো আৰু এনে কৰিবলৈ একো নাই তুমি কোৱা?
অঁ, তোমাৰ মানে মই মই এনে বয় লগৰ এটা লগত কথা পাতি আছিলো এতিয়া ৰাখিলো তোমাল লগত ভাবিলো তোমাৰ লগৰ লগত কথা পাতো চব কথা পাতি গৈছ এইকেইদিন
অঁ আচ্ছা আচ্ছা অঁ নাই ঠিকে আছে। ঠিকে আছে ভালে কৰিছা ফোন কৰিছা তুমি মই মানে আৰু ভাবি আছিলো যে তোমাক ফোন কৰিম। কাৰণ কেইদিনমানৰ মই এটা অসুবিধাত আছো গম পাইছা।
কি অসুবিধা?
অসুবিধাটো মানে এনেুকুৱা হৈছে মোৰ গড়ীটো যে বেয়া হৈ গৈছে মোৰ গাড়ী তো মানে কোনটো দোকানত ঠিক কৰিম তুমি মানে গাড়ীৰ বিষয়ে জানা ইমান। এই স্কুটিটো মোৰ এই দুটা চাক্কাই মানে এটা চাক্কাৰ টায়াৰটো ফাটি গৈছে। তে সেইটো কাৰণে মই ভাবি আছো যে কোনটো দোকানত গ'লে মানে ভাল হ'ব চিনাকি দোকান এটা।
চিনাকি দোকান মে চিনাকি তোমাৰ দোকান আছে এটা ৰূপনগৰত তোমাৰ ৰূপনগৰত আছে। অহ কৰ পৰা চাৰ্ভিচত আছে তোমাৰ চিনাকি দাদা হয়।
অঁ হয় হয় ঠিক আছে তাতে মানে স্কুটিৰ গোটে গোটেই চাৰ্ভিচিং কৰি দিয়ে নেকি? স্কুটি একদম পুৰা ভাল কৰি দিব।
অঁ তোমাৰ চাৰ্ভিছঙত বেছি নলয় দুশ তিনিশ মান লৈ চাগে। আৰু তোমাৰ তুমি অইল যদি চেঞ্জ কৰা তুমি বা এয়- চেঞ্জ মোবিল চেঞ্জ কৰা সেইবোৰত চাৰিশ লৈ মোবিলৰ দাম চলি আছে।
অঁ মবিলৰ দাম এতিয়া চাৰিশ চল্লিশ দি কৰিছো চেঞ্জ। এইটো মই হেৰি এটা ভাল এটা মবিল এটা লগাইছো কিবা নাম আছিলে পাহৰিলো। এই ভাল কোম্পানীৰ মোবিল এইটো। চাৰিশ চল্লিচ টকা লাগিছে সেইটো চেঞ্জ কৰিলো বাৰু মই। একো অসুবিধা পোৱা নাই ভালে লাগিছে মোৰ চেঞ্জ কৰি কিনে। গাড়ীটো এতিয়া ভাল চলি আছে?
তুমি সেয়া কৰিব পাৰ তুমি আৰু অলপ মানে তুমি নিজৰ এয়া ভিতৰৰ টিউববোৰো চেঞ্জ কৰিব পাৰি জানানা
টিউববোৰ কেনেকে চেঞ্জ কৰিব লাগে
মানে তোমাৰ যে যোনটো পেট্ৰলৰ পাইপ পাইপ ভিতৰত ইঞ্জিন আৰু পেট্ৰলৰ মাজত কানেক্ট কৰে ন সেইডাল চেঞ্জ কৰি লব পাৰা যিমানে ভাল কাৰণ তোমাৰ এতিয়া যোনটো পে পেট্টল নতুনকে পেট্ৰলটো দিছে সেইটোত বহুত প্ৰব্লেম দিয়ে তোমাৰ এইটো এইটো টিউবত যে জমা হৈ যে তোমাৰ ইথানেলটো ভুলতে তোমাৰ বহুত অ সোনকালে হৈ যাব বস্তুবিলাক
ঠিক আছে নে ঠিকে কৈছা তেনেহলে সেইটো কৰিব লাগিব মানে এইটো ডাইৰেক্ট কোম্পানীৰ পৰা কিনিব পাৰি নেকি নে দোকানত গৈ
সেইটো দোকানত পাৰি তোমাৰ আৰু সলনি কৰি দিব তোমাৰ
উম আজিকালি পেট্ৰলৰ মিহলোৱা বস্তু বিলাকৰ কাৰণেতো গাড়ী বেয়া হৈ আছে ইঞ্জিন বেয়া হৈ আছে
তোমাৰটো পুৰণা মডেল ন
অ পুৰণা হৈছে বহুত পুৰণা এই দহ বছৰ পোন্ধৰ বছৰ গম পাইছা ছেকেণ্ড হেণ্ড মানে কথাটো হ'ল যে ছেকেণ্ড হেণ্ড বুলিও নহয় মোৰ মানে হেৰি অ ছেকেণ্ড হেণ্ড হয় কিন্তু মানে বস্তুটো নতুন আছিলে সেইটোৱে কথা
কেনেকে মানে কাৰ পৰা লৈছিল
মই এজনী বন্ধু এজনৰ পৰা লৈছিলো বন্ধুও নহয় চিনাকি কি হয়নো মানুহ আৰু আমাৰ ঘৰৰ চিনাকি মানুহ তেখেতৰ পৰা কিনোতে তাৰ পিছত আৰু এইটো বস্তুটো আমাৰ হ'ল আৰু গম পাইছা
সেনেকে আমি কিনিলো কিনাতে যেতিয়া মই কম দামত পাই গৈছো ইমান কম দামততো কোনোৱে নিদিয়ে ন সেই ইমান কম দামত পোৱাৰ কাৰণে সেই বস্তুটো এতিয়া হেৰি হৈ গৈছে মোৰ সেইকাৰণে আৰু তাকে মই এতিয়া চাই আছো এতিয়া কি কৰিব পাৰি গম পাইছা
এইটো কৰিব পাৰা তুমি ঠিকে আছে এনেও পোৱা আজিকালি পুৰণা গাড়ী বোৰ ৰিক্স বহুত বাঢ়ি গৈছে তোমাৰ অ সাৱধানে ল'ব লাগে তুমি যিমান পাৰা আহ পেট্ৰলটো তোমাৰ অ টেংকিত অলপ ঢাকি ৰাখিবা পানী সোমাব নিদিবা আৰু তোমাৰ যিমান ছাৰ্ভিচিং কৰি থাকিবা মাহে বছৰে বছৰে আৰু তুমি গাড়ী খন চলাই থাকিবা বুজিছা নে থৈ নিদিবা গাড়ীখন থৈ নিদিবা মানে তুমি সদায় ডেইলি অলপ হ'লেও অলপ চলাই থাকিব মানে
গাড়ীটো মোৰ সদায় চলি থাকে সদায় মই ৰাতিপুৱাই এইফালে চলাই যাওঁ মোৰ এই পাঁচৰ পৰা তোমাৰ দহ কিলোমিটাৰ মোৰ সদায় চলোৱা যায় গম পাইছা কামলে অহা যোৱা হৈ থাকে ন সেইখিনি চলি থাকে কিন্তু তথাপি মানে মাজে মাজে কি হয় গাড়ীটো ষ্টাৰ্ট নহয় এই ষ্টাৰ্ট দিলে ষ্টাৰ্ট নহয় সেনেকুৱা অসুবিধা হয়
সেইটো কৈছো কিন্তু তুমি মানে সেইকাৰণে তুমি ডেইলি ডেইলি তুমি ষ্টাৰ্ট কৰি থাকিবা আৰু যোৱা হল যাব লগা হ'ল কৰ'বাত বেলেগত যাবা লগা হ'ল বা তুমি ক'ৰবাত কৰবাত থাকাকে যাব লাগা হল কিবা কাৰণ তোমাৰ গাড়ীটো চলাব চলা নাই মানে বহুতদিন তুমি কালি পেট্ৰল ওলাই দিবা গোটে ওলাই দিবা নহ'লে পেট্ৰল খিনি গোটেই জ্বলাই দিবা জ্বলাই দিবা মানে মানে জ্বলাই দিবা মানে তুমি ষ্টাৰ্ট শেষ কৰি দিবা আৰু বস্তু পেট্টল
শেষ কৰি দিম, অঁ' হয় হয় হয়, ঠিকে কৈছা। মোৰো এতিয়া ই হৈ গৈছে মানে এতিয়া ভৰাব লাগিব শেষে হৈছে কালি ভৰাব লাগিব। বেছি দিন নাযায়, আজিকালি গাড়ীৰ মাইলেজটো কমি যায় গম পাইছা, ই টুৱেণটি পে পেট্ৰ'ল কাৰণে ইথানল ইমান বেছি থাকে তাতে গম পাই পেট্ৰল বিশ শতাংশ বাকী গোটেইখিনি চাগে ইথানল থাকে নেকি, নে বিশ শতাংশ ইথানল থাকে নেকি।
হয় হয়, মেনে শুনা না, কালি মই এটা সপন হা।
কি দেখিছা? কি দেখিছা?
মানে তোমাৰ সেয়া গোটে আকাশটো ৰঙা হৈ গৈছে।
অঁ।
তলত একদম তোমাৰ পানী চ'ব জাগাৰ পানী অকল।
অকল পানী দেখিছা, বানপানী দেখিছা?
অঁ, বানপানী নহয় অকল সেউজ একদম বৰ নীলা পানী, চাফা পানী- মোৰ মই আৰু মই পানী- মই আকাশটো পোৰা ৰঙা আৰু মই পানী উটি আছো মানে কিবা এটা। উটি আছো পুৰা তোমাৰ মানে কিবা অদ্ভুত ধৰণৰ কিবা সপোনটো আছিল, এনেকা তোমাৰ কিবা সপোন আহিছে নেকি তোমাৰ?
সেনেকোৱা হোৱা নাই মানে যে কেতিয়াৱা কেতিয়াবা এনে দেখা পায় যে কিছুমান জীৱ-জন্তু যেনেকুৱা বহুত মানে হাবিত ওলাই আহে, সেনেকুৱা কিছুমান জীৱ-জন্তু মানে অচানকতে আহি যায় গম পাইছা। আৰু কেতিয়াবা কেতিয়াবা কি হয় এনেকুৱা বিড্লিঙৰ নিচিনাকৈ দেখা পাইছ আকৌ উঠি যায় মানুহটো। আগৌ এইফালে মানুহটো খোজ কাঢ়িব ধৰে, সেইবিলাকো আহে। মানে তোমাৰ একো বস্তুটো মিলিকেনে নাথাকে, এটা কাহিনী যেনেকুৱা থাকে নহয় এটা আৰম্ভণিৰ পৰা গোটেই শেষলৈকে চলি থাকিব।
হয়।
সেই কাহিনী হিচাপে নচলে তোমাৰ বস্তুটোৰ মাজৰ পৰা তোমাৰ চুইচ হৈ যায়। ফ্লিপ হৈ যায় বস্তুটো, এটা জাগাৰ পৰা আৰু এটা ঠাইত গুচি যায় মানে ক'ব গ'লে তোমাৰ ধৰিলোৱা তোমাৰ এক নম্বৰটো যদি চলি আছে যদি তাৰপিছত চিধা তিনি নম্বৰটো চলি গ'ল আকৌ দুই নম্বৰটো চলিলে। সেনেকৈ চলি যায়। ত' সেইটো চলাৰ কাৰণে কি হৈছে আমাৰ মানে বস্তুটো বুজি নাপাব যে কি এনেকৈ হ'ল। আৰু বহুত সময়ত এইটো শুনিছো যে তুমি যদি সপোন দেখা তেনে হ'লে তোমাৰ কি হয় তোমাৰ এই তুমি বহুত জল্দি পাহৰি যোৱা গম পাইছা। সেই পাহৰা বেমাৰটো যেতিয়া হৈ যায় তে তিয়া বস্তুটো বহুত বেয়া হৈ যায়।
মোৰো মানে কি হয় তোমাৰ ৰাতিপুৱা উঠি-উঠো হা' উঠি কেনে মোৰ পুৰা মনত থাকে সপোনটো কি আছিল কাৰ বিষয়ে আছিল- বা কাৰোবাৰ মুখখন কি দেখা পাইছিলো মই, তাৰপিছত মই-
হয় হয়।
দহ মিনিট এটা উঠি কিনে উলাই গলো মই ঘৰত বাহিৰত সপোনটো মনত কৰিবলে চেষ্টা কৰো মনতে নাহে তোমাৰ।
অঁ' গম পাইছো, সেনেকুৱাই হয় মানে এইটো তোমাৰ নিয়ম এটা। যে তোমাৰ যিটো মনত থাকিব সেইটো তোমাৰ মনত থাকি যাব কিন্তু কিন্তু কিছুমান বস্তু তুমি লগে লগে পাহৰি যাবা।
মানে এনে সৰু-সৰু বা তোমাৰ অংশ মনত থাকে সপোনৰ। যে তোমাৰ এইটো দেখা পাইছিলো বা এইটো এইটো কথা ভাবি আছিলোঁ। এইটো কথা চিন্তা কৰি আছিলো। কিন্তু তোমাৰ সম্পূৰ্ণ কাহিনীটো মনত নাথাকে আৰু তোমাৰ লগত এনেকুৱা কেতিয়াবা হয় নেকি? নে ভাবা তুমি আ'- কিবা এটা কাম এটা কৰি আছা হা' বা মানুহ লগৰ লগ ধৰি আছা, বা কিবা এটা কৰি আছে হা। এইটো এনেকুৱা লাগে এইটো আগতে দো হৈছে বা হৈ গৈছে মোৰ লগত
তাকে এইটো এইটো হৈছে এইটো হয় এইটো বহুত বাৰ হৈছে। এইটো তোমাক দেই যাবু বুলি কয় ইংৰাজীত ত দে যাবোৰ বস্তুটো কিয় তুমি হয়তো তুমি মানে সপোনত দেখিছা নহ'লে কেতিয়াবা তুমি বস্তুটো সেই সময়তটো তোমাৰ আগতে তুমি চাই লৈছা অনুভৱ কৰিছা তুমি আ ক তোমাৰ সেই বস্তুটো হৈ থাকে গম পাইছে নে
এনো এনেকুৱা সময় মোৰ লগত তোমাৰ একবাৰ দুবাৰ হৈছে। মানে মই এনেকুৱা মাহত একবাৰ দুবাৰ একবাৰ মাহত মানে তোমাৰ আহ হৈয়ে থাকে প্ৰায় মই এ চাই থাকোঁ মই এদিন বাছত যাই আছোঁ হা মই তছ মই এটা পোষ্টাৰ চাই আছো পষ্টাৰটো লাগি মই এই পষ্টাৰৰ পৰা চাইছিলো মই কিন্তু ফিল্মখন তোমাৰ হল আগ সেইদিনে পষ্টাৰটো নতুনকে লগোৱা গৈছে ইংৰাজী বস্তু টো চাইছো আৰু তোমাৰ ঘটনাং তোমাৰ লগৰ এয়া কথা পাতি আছো না এনেকুৱা লাগিব মাজেতে এনেকুৱা লাগিব তোমাৰ এই কথাটো মই তোমাৰ আৰু পাতিছোৱে আগত তোমাৰ লগত
অ
আৰু আৰু একেই কথাটো তমি প্ৰতিটো শব্দ প্ৰতিটো ঘটনা একদম একেজনীকৈ হৈছে হৈ গৈছে তোমাৰ মোৰ লগত আগতে
উম এনেকুৱা হয় এনেকুৱা হয় এইটো বস্তুটো ঠিকে কৈছা তুমি এইটো বস্তুতটো মানে কি হয় যেতিয়া এই এনেকুৱা তিনি চাৰিবাৰ এনেকুৱা মোৰ লগতো হৈছে।
তেতিয়া মানে আমাৰ এনেকুৱা মানে লগে লগে আমি মনত পৰে যে এইটো বস্তুটো কামটোত আগতে কৰিছিলো আমিটো আগতে দে লিখিছিলো একে ধৰণৰে ছেম বস্তু হয় ছেম কাহিনী হয়। তেতিয়া আমি গম পাওঁ যে এই বস্তুটো আমাৰ লগত আগতে হৈ গৈছে আৰু সপোন দেখিছো। সেনেকুৱা ধৰণৰ কাহিনী। এইটো ডেজা বোৰো বহুত মানে এইটো তোমাৰ ফিলচফিকেল বস্তু বা মাইথলজিকেল ক'ব পাৰা। চব সপোনৰ লগত মিলিত গম পাইছে নে। চব কাল্পনিক ধৰণৰ বুজিবই নোৱাৰি এইটো চাইণ্টিষ্টে বুজিব নোৱাৰি এই বস্তুটো
নাজানো মই মানে আৰু এইটো এইবোৰ অনুভৱ মানে নিজৰ অনুভৱ ন তুমি এতিয়া বেলেগক তুমি কথাই বুজাব নোৱাৰা বা তুমি ক'ব নোৱাৰা এইটো বস্তু শল মানে হয়। যে একেই হৈ গ'ল বাদ উম কিন্তু মাইড গেমৰটো সি মোৰ লগত এ তোমাৰ মজ মজু কিবা খেলি আছে না মোৰ কিবা মই মোৰ কিবা চলি আছে বেলেগ নাইটো আচল হয়কে নহয়ে মিছায়ে কিবা হা লাগে কিবা আচৰিতৰে
কি ক'ব আৰু কি ক'ব ঠিকে কৈছা তুমি সটো বিষয়লৈকে মানে বহুত কাল্পনিক মানে বস্তুটো ভাবিবলগীয়া হয়। মানুহে চিন্তাত পৰি যায় বহুত সময় লাগে কিছুমান সপোন নাই এনেকুৱা লাগে চাবচোন। আচলতে হৈ হৈছেয় নেকি তোমাৰ আচলতে বস্তুটা আছিলা সপোনত আছিলা তুমি খুব কামবোৰ আচলতে কৰিছা এনেকুৱা লাগে।
আৰু মানে তুমিপোন আটো হৈছে তোমাৰ লগত মানেই সপোন য আছো খো ক'ব খোজ ক় আছো কৰবাত ধেয়া হৈ আছো
অ খোজকাঢ়ি আছা অ পৰি গলে ফটককে তুমি জাগি উঠা ন ভয় লাগি যায়। ভয় লাগি যায় ন পতকে জাগি উঠৈ যায় মই পঢ়ছো সঁচাকে পঢ়িছো বুলি
হয় হয়
উম সেনেকুৱা লাগে, সেনেকুৱা হৈছে সেনেকুৱা হৈছে মোৰ লগতো। কিন্তু মই মানে বস্তুটো হ'ল যে এইবোৰ চব এটা - এটা মানে কাহিনী আৰু এতিয়া আমাৰ অং বৰ এইবিলাক চব এটা এটা তোমাৰ এই কা কাম আৰু যিবোৰ আমাৰ অংগৰ লগত হৈ থাকে ৰাতি টোপনি মৰাৰ পি চত বেছি এইবিলাক হয়, গম পাইছা নে?
এইটোয়ে মাইণ্ডটো কথাটো কিবা বেলেগ ধৰণৰে আৰু কিবা হ'ল। আৰু কিতপা হ'লে আৰু কম আৰু তোমাক কিতবা বেলেগ দিনা।
এতিয়াৰপৰা হ'লে তুমি ক'বা মানে কথা হল মই এতিয়াৰপৰা মই ভাবিছো মই লিখিকেনে ৰাখিম যে কেনেকুৱা কি কি হয়? লিখি থলে বস্তুবোৰ তেতিয়া আমাৰ মনত থাকি যায় পাহৰি যাওঁ নহলে বহুত সপোন গম পাইছানে? পাহৰিব নালাগে, পাহৰিব নালাগে। ঠিক আছে দিয়া, ঠিক আছে দিয়া মই তোমাক ফোন কৰিম ভাত - চাত খাই লোৱা দেই উম।